অ কি কৰি আছা
অ আছোঁ ৰ'বা এনে তুমি
ময়ও এনে আছো ৰবা মোবাইলটোৱে চাই আছিলো বাকী চাহ পানী খালা নি
অ খালো বাৰু তুমি খালা?
অলপ আগতে খালো ৰবা আজি গৰম কেনেকুৱা দিছে?
তাকেতো ইমান গৰম আজি পুৱাৰ পৰা ৰ'দটো ইমান
তাকেতো থাকিবই পৰা নাই এতিয়া অলপ আগতে মানে ঠাণ্ডা পৰিছে আৰু আমাৰ ইয়াত
আহে তো বৰষুণতো দিয়াৰ কাৰণে অলপমান ঠাণ্ডা হল বাৰু।
অ বাকী তোমালোকৰ কলেজ বন্ধ দিছে নে?
অ কলেজ বন্ধ বাৰু জুনৰ পৰা বন্ধই আমাৰ।
অ আমাৰ এই জুলাইৰ পৰা দিছে ৰবা বন্ধ।
অ ক্লাছ হৈ আছিল মানে।
অ ক্লাছ হৈয়ে আছিল এতিয়া বন্ধ দিলে আৰু।
বাকী ক'তো যোৱা নাই?
নাই ৰবা যাম হে, এতিয়া যিহে গৰম তাকে ভাবিছো ক'ত যাও ইমান গৰম। কত আৰু?
সেইটো এ গৰমত ওলাই যাব অশান্তি লাগে।
উম, তুমি ক'ৰবাত যাবানে পিছে?
ময়ো বাৰু গাঁৱত যাওঁ নেকি বাকী ক'তো নাযাওঁ তেনেকে।
অ ময়ো ভাবিছো ৰ'বা তেনেকে মামাহঁতৰ ঘৰতে যাব লা আৰু বেলেগ নত যাম যোৱাৰ বাবে লগো নাই আৰু তেনেক যাবও নিদিয়ে।
সেইটোয়ে আৰু ইমান গৰমত যাবও
উম হয়। বাকী তুমি এনে অসমৰ কৰবাত দূৰৰ দূৰৰ জাগাত ফুৰিব যাই পাইছানে? এই আপাৰ আচামৰ চাইডে বা কৰবাত হলেও?
আপাৰ আচাম চাইডে বাৰু এতিয়ালৈকে যাই পোৱা নাই?
অ মই মই গৈছিলো ৰবা তোমাৰ এই যোৱা বছৰে গৰমৰ বন্ধত মানে শিৱসাগ ৰত গৈছিলো চাৰি দিনৰ বাবে।
অ।
তেনেকে মানে চব ফেমিলিৰ লগত গুজিলো আৰু। তেনেকে ভাল লাগে বাৰু জাগাবোৰ আৰু তেনেকে গৰমৰ বন্ধত যাব পাৰিলে অ। মানে খুব ভাল লাগে আৰু যিহেতু ঘৰতে থকা যায়।
উম সেইটোৱে।
তেনেকে যে আহ কেনেকুৱা মানে ঠিকে আছে, তোমাৰ আমি বাছত গৈছিলো তোমাৰ নাইট চুপাৰত তেনেকে। যাই পিনে তাতে হোটেলত ৰুম ললো, ৰুম লৈ কিনে অ মানে তাতে চা চালো আৰু সেইবিলাক প্ৰথমত ত তোমাৰ ৰং ঘৰ, কাৰেং ঘৰ, তলাতল ঘৰ সেইবোৰ চালোঁ।
চাবই লাগিব আৰু।
অ আৰু এই যে আমি কিতাপত পঢ়িবলৈ পাইছিলো জয়সাগৰ পুখুৰী, শিৱ এইবিলাক জয়দৌল, শিৱদৌল সেইবিলাকো খুব ধুনীয়াকে মানে চাব পাৰি আৰু। তাতে আৰু বহুত মানে মানুহ তাতে একদম ভৰ্তি হৈ থাকে। অ লাগে আৰু মানে সেইখিনি জেগা তোমাৰ খুব ঠাণ্ডা আৰু একদম।
অ।
একদম মানে তেনেকুৱাকে আৰু চাৰি দিনত থাকিলো আৰু খোৱা লোৱা তেনেকে মানে হোটেলত তাতে হয়, আৰু সেইকেইদিন যিহেতু গৰমৰ দিন আছিল তোমাৰ মানে তে তাতে এনেতো গৰমে দিয়াচোন মেইন যোনবিলাক তোমাৰ চা শিৱসাগৰ মেইন চহৰত তাতে গৰমে কিন্তু তোমাৰ তাতে যোনবিলাক। অ কিন্তু যোনবিলাক তোমাৰ এই সি জয়সাগৰ পুখুৰী বা মানে অলপমান ভিতৰৰ গাওঁ-। গাওঁলীয়া অঞ্চল সেইবিলাক যাতে মানে ঠাণ্ডা আৰু পুৰা একদম ধুনীয়া পৰিৱেশ।
মই ও যাম বুলি ভাবি আছিলোঁ, কেতিয়াবা টাইম পালে যাম আৰু এতিয়ালৈকে বাৰু যায় পোৱা নাই।
অ যাবাচোন মানে সেনেকুৱা জোগাবোৰ এতিয়াতে চাই ললে ভাল আৰু পিছলৈ বা। মানে কেতিয়া যোৱা হয় আৰু খুব ভাল জোগা ন ধুনীয়া জেগা যিহেতু ঐতিহাসিক এখন। ঠাই দেখিব।
অ সেইটোৱে ভাল লাগে আৰু গলে।
অ লাগে আৰু তুমি মানে তেনেকুৱা লগৰ লগতে হওক বা ফেমিলিৰ লগতে হওক। তেনেকে গলে বেছি ভাল লাগে আৰু মানে তোমাৰ যদি তিনি দিন বা চাৰি দিন তেনেকে। থাকাকে যোৱা গোটেই খিনি তোমাৰ চোৱা সোৱা কৰিব পাৰি আৰু তাতে।
অ এনে কিমান মান বাজেটৰ ভিতৰত হৈ যায়।।
তোমাৰ বেছি নালাগে তিনি হাজাৰ চাৰি হাজাৰৰ ভিতৰত হৈ যায়, মানে। তে হোটেল ৰুম বিলাকত ইমান পইচা নলয় আৰু মানে আমাৰ যেনেকে ইয়াতে গুৱাহাটীত পইচা লয়। কিন্তু তাতে ইমান পইচা নলয়। আৰু তোমাৰ খোৱা লোৱা বোৰ তেনেদৰে আৰু। এ মানে হাতত তোমাৰ। বেছি বাজেটৰ নহয় দিয়াচোন যদি গাড়ী ভা়া মানে সেইবোৰ মিলাই কিনে তেনেকে গ'লে আৰু।
ট্ৰেইনততো বাৰু এনে বেছি নলয় ছুপাৰত অলপমান ল'ব চাগে।
অ হয় হয় তোমাৰ চুপাৰত গলে ছয়শ লয় আৰু ট্ৰেইনত তুমাৰ অলপ কম লয় বাৰু। আমি তেনেকে চুপাৰত গৈছিলো ৰাতি।
অ এজনৰ চাগে তিনি চাৰি মান। সিমানে দি হৈ যাব আৰু গোটেইখিনি।
হয় হয় এ তোমাৰ এজনৰ সিমান হ'লে হৈ যায় আৰু আৰু মানে। অ যাওঁতে তুমাৰ ভাল লাগে আৰু তেনেকে ৰাতি যাব পাৰা বা তুমি দিনতো যাব পাৰা য। তেনেকে বুক কৰি কিনে চ।
অ বাকী আৰু বেলেগ ক'বাত যাই পাইছেনে এনেকে।
বাকী মই অ তেনেকে সেইত গলো যোৱা বছৰ মই শিৱসাগৰ তাৰ পিছত তাৰ। আগতে তোমাৰ গৈছিলোঁ তেজপুৰত টো আৰু মানে তোমাৰ চাৰি। ঘন্টাত পাই যায় আৰু তেনেকে ৰাতিপুৱাই যদি গুৱাহাটীৰ পৰা ওলোৱা।
অ মানে এদিনত যাই পাই আৰু।
তেজপুৰ তোমাৰ চাৰি ঘন্টা চাৰি তিনি ঘন্টা লাগে আৰু যদি ক'তো নৰখা গুৱাহাটীৰ পৰা ৰাতি। ৰাতিপুৱা সাতটা মানত গলে তুমি এঘাৰটা চাৰে এঘাৰটাত পাই যাবা আৰু।
অ বাকী তাতে এনেকুৱা কিবা মানে চাব লগা আছে নে পুৰণা।
অ তোমাৰতো তেজপুৰতো বহুত কিবা কিবি আছে প্ৰথমে তুমি যাই কিনে মহাভৈৰৱ। মন্দিৰ চাব পাৰা যিটো তুমি কিতাপ ত বা চব তে নাম চাম শুনিবলৈ। পাইছাই মহাভৈৰৱ মন্দিৰ কি ধুনীয়া মানে শিল অ। শিলৰে মানে মন্দিৰ। টো তেনেকুৱাকে বনাই থোৱা আছে আৰু মানে তাৰ আকৃতিটো খুব ধুনীয়া। ত' সেইটো প্ৰথমতে যাই চাব পাৰা তাৰপিছত তোমাৰ আহিল অগ্নিগড় অগ্নিগড়। তি জাই কিতাপত পঢ়িছা যে বান ৰজাই ঊষা তাতে মানে। বন্দী কৰিত। থৈ দিছিলে যাতে মানে সেই যে কিবা সপোন দেখাৰ সেইবোৰ যে পাইছিলে।
অ অ কিবা কিবি আছে আৰু এইবিলাক বনোৱা।
অ তাতে মানে অগ্নিগড়ৰ সেইটো তোমাৰ য'ত আছে একদম মানে পাহাৰীয়া অঞ্চল পাহাৰ। ভিতৰত উঠি যাব লাগে কিন্তু ধুনীয়া পাঙা ৰাস্তা। তাতে মানে একদম তুমি যদি ওপৰত যাই পোৱা তাৰে পৰা তুমি ধুনীয়াকে ব্ৰ। ব্ৰহ্মপুত্ৰৰ দৃশ্য। উপভোগ কৰিব পাৰা খুব ধুনীয়া আৰু এটা মনোমোহৰ দৃশ্য ঠাণ্ডা বতাহ আহি থাকে।
দেখা পায় আৰু ধুনীয়াকে গোটেইখিনি
হয় হয় আৰু তোমাৰ তাতে গনেশ ঘাট বুলি জোগা এডোখৰ আছে তা মানে কাষত তোমাৰ প পিকনিক খায় আৰু তেনেকুৱা টাইপৰ। তাৰে কাষৰে তুমি উঠি গ'লে মানে অগ্নিগড় খন চাব পাৰি আৰু আৰু খুব মানে এখন প পাৰ্কৰ দৰে আৰু তেনেকুৱা।
মানে নিজে যাই কেনে আৰু বনাই কেনে খাব পাৰি আৰু তাতে।
হয় হয় পাৰি আৰু তাতে তোমাৰ গ'লে কিছুমানক খোৱাইও তেনেকে কিন্তু আমি যাওঁতে। ব সেইত খাইছিলো তোমাৰ হোটেলত খাইছিলো আৰু তাৰে মানে এটা বস্তু ভালকে কি তাৰ তোমাৰ হোটেল বোৰ বা ঠাই বোৰ বহুত চাফা আৰু মানে তেনেকুৱা নহয় যে লে তেৰা বা সেনেকুৱা চাফা মানে তাৰে ঠাই বোৰ। সকাৰণে ভাল লাগে।
এনেও সেইটো চাইডৰ জেগাবোৰ ধুনীয়াই শিৱসাগৰ তেজপুৰ অপাৰেচন চাইটো বাৰু ধুনীয়াই আৰু গোটাখিনি
আৰু তেজপুৰৰ এনে বাকী ভাল কিন্তু তোমাৰ ৰাস্তা বোৰ অলপ সৰু সৰু আৰু বোৰো ভালে লাগে কিন্তু
অ গাঁৱলীয়া জেগাই পৰে ন সেইবিলাক
হয় হয় গাাৱৰে পৰে বাকী ঢেঁকীয়া জুলিৰ ফালে তোমাৰ বেছি গা আৰু সেইখিনি য তোমাৰ মহাভৈৰৱ মন্দিৰ আছে সেইবোৰ ইমান গাঁৱলীয়া।
অ।
যাই চাবাচোন ভাল লাগিব কেতিয়াবা তেনেকে যদি সময়। পোৱা আৰু বন্ধ দিলে কিবা কৰিলে। অ। মানে জাগাবোৰ যিহেতু অসমৰ ভিতৰতে থাকো তেনেদৰে জোগাবোৰ অ। শিৱসাগৰ তেজপুৰ এই সকলোবোৰ মানে ঐতিহৰে পৰিপূৰ্ণ জাগা তোমাৰ বিভিন্ন। ধৰণৰ পুৰণি বস্তু বনাই থোৱা আছে শিলেৰে ত' সেইবোৰ চালে ভাল লাগে আৰু।
উম সেইটোৱে চাব পাৰি আৰু জানিবও পাৰি বহুত কথা।
হয় হয়। এইবাৰ আৰু পিছলৈ মোৰ এবাৰ মাজুলী যাই চাব মন আছে মানে। অ মাজুলীওত মানে ফেৰীত উঠি যে যায় তেনেকে যাবলে মন আছে আৰু।
মাজুলী বাৰু ভাল লাগে।
অ অ নাই ঘেনতাতে ফেৰিত যাব লাগে বোলে তেনেকে। মাজুলিতো তোমাৰ সেইবোৰ ভাওনা বা মুখা শিল। প কিবা সেইবোৰৰ কাৰণে বিখ্যাত সত্ৰ তোমাৰ মানে। অসমন গোটেই সেইবোৰে পৰিপূৰ্ণ তুমি য'তেই যোৱা কিবা নহয় কিবা চাবলৈ বা কিবা শিকিবলৈ। পাবাই
তাকে অক মানে কিবা নহয় কিবা আছে আৰু গোটেই চব খিনিতে।
হয় হয় সেইকাৰণে মানে তোমাৰ যদিহে তুমি ভালদৰে এটা। বন্ধ মানে বন্ধ পালে আৰু যেনেকে এতিয়াতো কলেজ থাকিলে যাব নোৱাৰা। ৰুই কিন্তু বন্ধ দিলে তেনেকে সেইবোৰ। ঠাইত যাব পাৰি আৰু।
এনেকৈ টাইম মিলাই যাব লাগিব আৰু এনে আৰু ত ক'ত যোৱা হ'ব।
হয় হয় তেনেকুৱাকে আৰু আৰু মানে বাছতে যাব পাৰি যিহেতু তেনেকে। যাব লাগে আৰু।
অ ৰাতিপুৱা গ'লে ধুনীয়াকৈ যাই পাই যায় আৰু।
হয় পাই যায় তোমাৰ। আপাৰ আচামৰ চাইডে জোগাবোৰ আমাৰ মানে ইফালতকে বেলেগ না অলপ সেইকাৰণে ভাল লাগে আৰু।
উম সেইটো চাইডে যাবই আৰু ধুনীয়াও আৰু ভাষা বিলাকতো বহুত বেলেগ হয় ন আৰু চব। তাকে।
হয় হয় তোমাৰ তাতে বিভিন্ন ধৰণৰ মানে। তোমাৰ মাজুলী চাইডেতো মিচিং বা বড়ো সেইবিলাক বিভিন্ন ধৰণৰ জনজা তি আছে।
উম সেইবিলাক বেছি।
তাকে অসমখনত মানে তুমি যদি ফুৰিব ইচ্ছা কৰা বিভিন্ন ধৰণৰ জাগা আছে।
আৰু মাজুলীতটো বেছি ভাওনা সেইবিলাকৰ কাৰণে তাতেতো হৈয়ে থাকে ভাওনা কিবা কিবি।
তাকে ভাবিছো এবাৰ ক'ত যাওঁ।
অ।
উম।
যাব পাৰো মাজুলীতো বেছি দূৰ নহয় বাৰু।
তাকেইতো দিয়া নহলে আজি ৰা কিছু পিছত আৰু এদিন কথা পাতিম হম।